হেল্ল' আহ ক
ভালে আছা?
হয় পাইছোঁ।
উম আছো আছো। নমস্কাৰ।
নমস্কাৰ।
কত আছা? কত আছা?
ঘৰতে ঘৰত।
উম তোমাৰ ঘৰটো?
ভাত খালী?
ভাত খালো খালো। ক'ত আছিলে তোমাৰ ঘৰ? অ মোৰ ঘৰ তেজপুৰতে চিনি পাইছা চাগে ন।
উম।
উম বাকী মিছন চাৰিআলি আহিছা নে নাই?
গৈচো।
কেতিয়া?
এ হ'ল কেই দিন মান।
উম তোমাৰ গাড়ী কেইখন কিনিলা বোলে।
অ স্কুতি।
কেতিয়া?
উম এবছৰ হৈ গ'ল।
আহ কি কোম্পানীৰ?
চোজুকি
চুজুকি ন?
উম।
উম মাইলিছ কেনেকুৱা দিয়ে?
ভালেই ফিফটি ফাইভ, ফিফটি ছিক্স
অ মানে পাঁচশ টকা মানৰ ভৰালে মানে গুৱাহাটীৰ পৰা আপ ডাউন হৈ যাব ন?
ধেৎ নহব। বেছি ভৰাব লাগি থিক
অ কিমান তেওঁ?
লাগিব সাতশ, আঠশমান।
অ আৰু সাতশ মানে পাঁচশ টকা ভৰাই পেলাই বাকী তিনিশ টকা যদি বটলত লৈ যাওঁ তেতিয়াতো হ'ব।
অঁ।
উ তোমালোকৰ পিনে বতৰ কেনেকুৱা?
বতৰটো ভালে। ৰ'দ দি আছে। উম দেখিছো, ৰ'দ দি আছে।
উম।
উম, ভাত খালো। তোমাৰ ঘৰ, তোমাৰ ঘৰটো ক'ত?
মোৰ ঘৰ বেচৰিয়াত।
বেছেৰীয়াত। বেছেৰিয়াত কোন কণটে?
বেচেৰিয়া ভালুক-ভালুক চুবুৰী।
ভালুক চুবৰি? উম, তাত ভালুক ওলাই নেকি?
নাই নোলাই। এনেই নামটো ৰাখি দিলে।
উম।
থকাহঁতে
উ।
সেইকাৰণে ৰাখি দিলে কাৰণে ভালুক চুবুৰী বুলি কয়। আমাৰ ইয়াত নাটক হব চা চাব আহিবা।
কিহৰ নাটক?
এ মহিলা সমিতিৰ নাটক। আৰু ল'ৰা মানুহৰ নাটক হ'ব। ভালকে খোৱা গাঁওৰ ৰাইজৰ সৌজন্যত নাটক। হ'ব। চব আহিবা দেই।
উম। যাম, যাম।
উ কিবা এটা লৈ আনিবা খাবলে।
আহ লৈ আনিম।
আহ কি-কি আনিবা?
তুমি যি খোৱা।
যি খা মই ভাত খাইয়ে ভাল পাওঁ বাৰু।
আ।
ভাড়া নিব পাৰিব জানো?
বিৰিয়ানী লৈ যাম।
এ বিৰিয়ানী বৰ নিমখ থাকে।
বৰ নিমখ থাকে নেকি?
অ তেজপুৰৰ, মই ডমিনঞ্চৰ বিৰিয়ানীটোহে ভাল পাওঁ।
হঅ সেটোকে লৈ যাম।
উম লেচু পায় নেকি ডমি ৰঞ্চত চাবাচোন।
লেছু
অ
লেচু এই ইনভাৰ্চিটি পৰা নিব লাগিব।
লিচুও আনিব পাৰা মিঠাটো মিঠা খাই মই ভাল পাওঁ।
উম ৰচগোলা লৈ যাম দে।
চিপছ খাবা নেকি? চিপছ
নাখাওঁ নাখাওঁ
চিৱ চিপচ কিয় নোখোৱা ৰসগোল্লা
উম পাৰি
পাৰি ন
অহ
মই হাত ধৰো নহয় তুমি জানে নাই
হা হা
মই খাপ ধৰো নহয়
উম শুনিছো মই
অ ক'ত শুনিছা
এ মোবাইলতে দেখিছিলোঁ
অ মোবাইলতে নিউজত দিব পাৰে চাবা ভালক লইক চাবচক্ৰাইব কৰি দিবা। উ দিয়া কিবা কিবি কোৱা তোমাৰ জীৱনৰ কথা
আছোঁ আৰু
কত?
শিক্ষা চিক্ষা দিয়া নাই?
পৰীক্ষা দিছো আমাৰ একে এডুকেশ্যন আছিলে অ।
কি হ'ল?
এ যি পাইছো তাকে লিখিছো।
যি পাইছা তাকে লিখিছো পাছ কৰিব নে নোৱাৰ।
পাছ এইটো ভগৱানেহে জানিব
উম তুমি লিখিছা ভগৱানে জানিব।
এ ভগৱানৰ মৰমত পালাই আহিছো নহয়।
উম
হা আমাৰ গোটেই ইয়াত বানপানী বানপান বানপানী হ হ আৰু-
কিয় ইমানে বৰষুণ।
এ নহয় এই হিদিনাখন লোৱা এটা জন্ম হৈছিলে পানী পেনে চেনে মুতি দিলে।
অহ।
অ গোতেই নাৱ লৈ ঘূৰি ফুৰিছো তোমালোকৰ পিনে আলু আলু কেজি কিমান?
বিছ টকা।
বিছ টকা
অহ
উম এক কেজি দাম
অ কেজি বিছ টকা
উ আমাৰ তাত আমাৰ তাতো বিশ টকা মানে হ'ব চাগে।
উম
মই ইয়া আলু নাখাওতো
উ
মই এনেকে যোৰ ত আলু পালি খাই থাকোম আৰু
উম
উম তুমি পেট বিষয়ে ঔষধ দিব জানা নেকি?
হা
হেল্ল'
কি কৈছা?
পেটৰ বিষয়ৰ ঔষধ পেটৰ বিষয়ে ঔষধ দিব জানা নেকি? অ শিলিখা খাবা নেকি?
শিলিখা এতিন নোলায় নেকি।
উৰাই এনে শিলিখা আমাৰপিনে গছ এজোপা আছে কলি মেলি শিলিখা খিনি এইবাৰ বজাৰত নিও নেকি?
আহ নীল লৈ লৈ যাবা লৈ যাবা।
উম দুশ টকা পোৱাকে ঔষধি গুণ আছে তো শিলিঘাট তিতা তিতা
আহম।
মানুহে মোক বিচাৰি ফোন কৰিচোন কৰি আছে বাৰু
উম
উম বেচিব লাগিব তোমালোকৰ চেডেলৰ কোম্পানী এটা আছিলে যে কি হ'ল?
আছে।
চেন্দেল বনোৱা বা বনাই আ বনাই আছ নে নাই?
নাই নাই।
অ কি কি মছলা পাতি দিয়া এনেই বনাওতে
এ ফিতা তাৰপিছত চিটটো কিনি আনিব লাগে ত মেচিনত সোমোৱাই দিবা লাগে। এনেকৈ হেঁচা মাৰি দিলে কাট খাই যায়। মানে ভৰিৰ পৰা জোখৰ ৰদ থাকে না। ধাৰ ধাৰ থাকে তাত।
অ', আহ আৰু ছাগলী মাংস খাই ভাল পোৱা নে বেয়া পোৱা?
ভাল পাওঁ।
কেনেকে বনালে ভাল পোৱা কেনেকে বনালে ভাল?
এই ৰঙাকো বনালে ভাল লাগে বগাকো বনালে ভাল নালাগে।
ৰঙা অ', মই এইবাৰ ফাকুৱা খান্দি ভাকুৱা দিছিলো বুজিছ। ৰঙা হৈ গ'ল একেবাৰে তই খাই পেলাই এনেকুৱা পেন পেনিয়া হাগনি।
উম।
সুমন সুমন ডক্টৰ চিনি পোৱা? সুমন ডক্টৰে একে বেজী এডাল মাৰি দিছে একে তাৰপিছত একেবাৰে পন পনীয়া গু যায় একেবাৰে খিচিৰি নিচনা ওলাইছে।
উম।
বেয়া নাপাবা কোৱা কাৰণে।
হু হু নাপাওঁ।
হে? অ এ কি বুলি কয় তোমালোকৰ পিনে বোলে কি বুলি কয় এয়া বাগান আছে তোৰ ন।
অ', আছে।
দূৰত চাগে ন?
বেছি দূৰত নহয়।
তেওঁ?
তেওঁ মানে
হ'ব ন? চাহপাত কেইটামান লৈ আনিবাচোন পলুঠিনত ভৰাই স্কুললৈ আহিলে।
আহ।
চাহপাত মানে কি বুজিছানে নাই?
পাইছো পাইছো পাতটো আনিব পাৰিম চাহপাতটো কেনেকে আনিব পাৰিম?
গছ এডালে লৈ আনিবা নহলে ন।
উম হম
অ আমাৰ তাত এই মহ আছে মহ'ৰ গাখীৰ দি চাহ একাপ বনাই খোৱাম তোমাক তাৰপিছত কবা তুমি। চাপৰি মহ। ঘোঁৰা গাখীৰ খাইছানে নাই? নাই খোৱা। অ', ঘোঁৰা গাখীৰ খোৱা খাই বুলি শুনিছো কিন্তু আমাৰ ওচৰত ঘোঁৰা এটা আছে সি মতা ঘোঁৰা নহয়। এ গাখীৰ গৈ কেনেকে উলিয়াম বা।
উম মাইকী এটা আনিলোৱা।
মাইকী মাইকী বহুত দাম নহয়।
হয় ন।
বাকী কোৱা ঘৰ বাতি কেনেকুৱা চলিছে।
আছো আৰু কি আৰু।
অ', তোমালোকৰ হোটেল চোটেল আছা নেকি ঘৰ ওচৰে পাঁজৰে।
নাই আছে ফাষ্ট ফুডৰ দোকান আছে।
অ', আচাৰ চচাৰ লাগিলে কবা মই আচাৰৰ বিজনেচ কৰিছো নহয়।
কি আচাৰ?
এই টো কচু আচাৰ।
উম তাৰপিছত।
কলডিলৰ আচাৰ।
উম।
তাৰপিছত আমলখি তাৰপিছত ৰা কি বুলি কয়। দামটো তোমাৰ একশ গ্ৰামত ত্ৰিশ টকা।
আ
অ একশ গ্ৰামত ত্ৰিশ টকা তাৰপিছত তোমাৰ এনেকে বিক্ৰী কৰি আছো আৰু।
উম।
বাকী এইবিলাক কি বুলি কয় তোমালোকে ফালে বানপানী হৈছে? চেনে নাই?
বানপানী নাই হোৱা।
অ কি বুলি কয় এয়া বানপানীত তোমালোকে নদীতো নাই ওচৰে পাজৰে?
নাই
উম আমাৰ পিনে নদীত তাকে পৰা। পহু চহু চাব উতি আহিছেতো। এই ফৰেষ্ট ডিপাৰ্টমেণ্টে গম নোপোৱাকে পোঢ়ো নেকি এটা
উম
এ কিবা হৈ যাব চাগে ন জেল চেল?
হম নহয়
উম পাৰৰ নিচিনা উ উ কে- পাৰ নিচিনাকে উ উ কে আছে যে কিবা কিবি কোৱা কথা।
এ গম নাপালেই হ'ল।
অ বাকী ভাত পানী কিহেৰে খালা?
ভাত ভাত আজি এই মাংস দি খাই দিলোঁ।
অকলে অকলে।
মাতিম দিয়া।
বা বাকী বাকী তেজপুৰৰ পিনে কেতিয়া আহিবা মানে? চিয়া পিনে। এ দহটা বাজিবলৈ শুইছে আৰু ন।
উম।
উ দহটা বাজিলেই মোৰ ইপিনে ডিউটিৰ পা ফোন কৰিবতো। লেই নাই বজা বাজিব আৰু তিনি ঘণ্টামানৰ পিছ। তিনি ঘণ্টামানৰ পাছতহে বাজিব চাগে। তিনি ঘণ্টা মানৰ পাছত ধুনীয়া। কে যাম গৈ পেলাই ডিউটি জেগাতে কিবা এটা খাই আহিম তাৰপিছত আকৌ। বাইক বাইক এখন কিনিম বুলি ভাবিছো। দিয়া ঠিক আছে তেন্তে ন।
অ অ।